কিবা কবা?
ৰাতিপুৱাৰ পৰা এতিয়ালৈ এনেই আছো আৰু খোৱা বোৱা কৰিলো ধুনীয়া কে, এতিয়া-
অঁ' কৈ যোৱা কৈ যোৱা শুনি আছোঁ। ল'ৰা-ছোৱালী কেইটা মানে নিশ্চয় কিতাপৰ টেবুলত বহি
হয় হয়, ঠিকে কৈছে ঠিকে কৈছে। মই চাহ চাহ অকন চাহ অলপ বনাই বোলে তাৰপিছত মানে কি কৰিব লাগিব চ'ব পোৱালি কেইটাক দিব লাগিব যে মানে- পঢ়িব যে হয় সেইকাৰনে চাহ অকন বনাই সিহঁতক খাবলৈ দি তাৰপিছত মই মানে ভাতটো বনাম বুলি আছো মানে গম পাইছা।
অঁ' গম পাইছো গম পাইছো। অঁ' ভাল কথা ভাল কথা। কাৰণতো সিহঁতৰ সময়মতে পঢ়িবই লাগিব নহয় জানোঁ। সিহঁতে যদি এইখিনি সময়ত যদি এতিয়া স্কুলৰ পৰা- কৰিব দিয়া যদি- কাম বিলাক যদি মানে পঢ়া লিখাবিলাক যদি নকৰে কাইলেতো সিহঁতে স্কুলত গৈ পিটন খাব লাগিব। ছাৰ বাইদেউৰ পৰা বা নহলে কিছুমানে কি কৰে আঠু কহাই থৈ কাণত ধৰাই থৈ দিয়ে নহয় জানোঁ সেইটো কাৰণে অ', আমি যদি অভিভাৱকসকল যদি স ৰ্তক হও বা সিহঁতে কি, কি ঘৰত কৰিবলগীয়া দিয়া আছে কাম দিছে হ চাৰ বাইদেউ সকলে এইখিনি আমিটো চাবই লাগিব কাৰন আমাৰ এইটো মানে দায়ি তয় প্ৰতেকৰ মানে অভিভাৱকৰে
হয়, মানে, মানে কি হৈছে মানে আজি মানে আমাৰ ঘৰত মানে কি জানে আজি আমাৰ মানে ধৰ মানে গছ গছনি বহুত খিনি বহু খিনি গছ গছনি তাৰ কাৰণে জাবৰ বিলাক মানে হেৰি হ'ল।
অ কৈ যোৱা অ', মানে গম পাইছোঁ গ'ম পাইছোঁ মানে কি জানা। অ', মই বুজি পাইছোঁ দিয়া তোমাৰ কথা খিনি মানে পেলনীয়া জাবৰ জোঁথৰ দি তুমি তাৰ মানে প্ৰচনসাৰ তৈয়াৰ কৰিছিলা অ', সেইটোতো বহুত ভাল কথা বহুত ভাল কথা। পচন সাৰটো মানে আমি কি জানা আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাতকৈ আমি পচন সাৰ তৈয়াৰী আমি নিজেও কৰিব পাৰো, যেনে ধৰা আমি পাচলি বাকলি বিলাক এটা যদি ডাঙৰ গাত খান্দি লৈ যদি তাত পেলাই যাওঁ ডেইলি যদি আমি প্ৰতিদিনে যদি আমি পাচলি বিলাক যদি এটা গাত যদি পেলাই যাও মানে পেলানীয়া থৰ খিনি মানে সেইখিনি মানে ফল মূলৰ বাকলি বাকলি পাচলি বাকলি এই সকলো বিলাক যদি আমি বা কলৰ বাকলি এইবিলাক যদি আমি এটা গাঁতত যদি আমি জমা কৰি যাও নহয় তাৰ পৰাই মানে যিবিধ এবিধ সাৰ উৎপন্ন কৰিব পাৰো। মানে এই এইবিধ আমি মানে ধৰা পচন সাৰ নহয় জানোঁ এই সাৰক পৰা আমি যেতিয়া মানে বিভিন্ন মানে ফল মূল বা অ' খেতি কৰিলে মানে আমি ধৰা ফুলৰ বাগিচাত দিব পাৰোঁ, ফুলৰ পুলিত দিব পাৰো। পাৰ এনেকে মানে বিভিন্ন কামত খটোৱাব পাৰো গ'ম পাইছা অ', কৈ যোৱা
সৰু তাতে মানে মানে সেইখিনি যাতে মানে, মানে হয়, হয়। পুলি গছজোপা সমূহ মানে উৎপাদন উৎপাদন হোৱাত নহয় মানে কৰে নহয় এনেদৰে বাহিৰ তৰ পৰা সাৰ কিনি আমাৰ পৰা এনেকে
অহ কৈ যোৱা কৈ যোৱা। অ', অ', ভাল কথা কিন্তু, ভালে ভাল কথা ভাল কথা, অ'। ভাল কথা এটো বহুত ভাল পদক্ষেপ তোমাৰ মানে এনেকুৱা পদক্ষেপ ল'বই লাগে কিয় জানে ৰাসায়নিক দ্ৰ তটো আমি মানে পুৰি কৰাৰ ফলত আমাৰ মাটি মানে আমি যিমানে মানে নকৰো অ', ম মানে কি হয় উৰ্বৰত তাতো কমি যায়গৈ মানে সাৰটো কমি যায়গৈ। যদি আমি নিজে যদি পচন সাৰ ত কৰি লওঁ বা সেইবোৰ যদি আমি মানে ফল মূলৰ গছতে হওঁক বা শাক পাচলিতে লগাওঁ, তেতিয়া তাৰ পৰা আমি মানে উ আমাৰ কোনো ক্ষতি নকৰে। গ'ম পাইছানে মাটিখিনিৰ উৰ্বৰতা মানে এ সাৰুৱাটো মানে কমি নাযায়। কিন্তু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মানে কি হয় কিছুদিন ব্যৱহাৰ কৰাৰ পিছত মাটি মানে এ মানে মাটিত যিটো মানে হেৰি স থাকে মানে উৰ্বৰতা টো মানে নাইকিয়া হৈ যায়গৈ। যেনেকে ধৰা সিউ মাছতটো নহয় জানো সিউ মাছৰ পৰা কি হয় গেলি পচি যিটো মানে মাটিত যে মানে থকা যিবিলাক গেলি পচি এইবিলাক যিটো সাৰ হয়, সেই সাৰটোক আমি কি বুলি কওঁ, মানে আমি কিতাপত পাইছো ধৰা হে ত সিও মাছ নহয় জানো। এতিয়া আমাৰ ধৰা খেতিয়কৰ কাৰণে পৰম বন্ধু কেঁচু। কেঁচুতো কি যিবোৰ মাটিত মানে কেঁচুৰ পৰিমমান বেছি থাকে বোলে, সেই মাটিটো বোলে শস্্য উৎপাদন ভাল হয়। আমি যে মানে কিতাপত পাইছো আৰু নহয় জানো, আৰু সেইটো অৱশ্যয়ে সঁচাও নোহোৱা নহয়। মানে, আমি যিবোৰ দেখিছোঁ, যিহেতু আমি কৃষিজীৱি নহয় জানো, আমি কৃষি জীৱিৰ কাৰণে আমি সকলোবোৰ এইবোৰ জানোৱেই, বা অ', নিজে মানে কৰিছো।
আৰু নিজে কৰিলে যিটো নিজে কৰি কামি কৰাটো বহুত
অ', বহুত ভাল কথা, বহুত ভাল কথা এইবিলাক।
আৰু যদি বেলেগে কৰি আমি গম নাপাওঁ। কি কৰিব লাগে নিজে কটা নিজৰ অধ্যয়ন লগতে আমি সেইখিনিয়ে, গছ গছ বিলাক আমি মানে কেনেকে কি কৰিব লাগিব ক'ত কেনেকে উপযোগী, সাৰ প্ৰয়োজন সেইবোৰ জানো ন, সেইকাৰণে মানে তোমাৰ পিছত আমি। নিজেও খাওঁ, বজাৰটো কৰিব পাৰো
বুজা যায়।
এনেকুৱা কাম এ আৰু তিন বছৰ ধৰি মানে কৰি আছো বুলি ভাবি আছো, সেইটো কাৰণে, অ' নিজেও কৰিলো সেই জানিলো নিজে কৰা বাবে নিজেও কট, আনকো পাৰিবি আৰু তোৰ লগতে কি হয় আপোনাৰ
তাতে। শুনাচোন, তুমি, তুমি যেতিয়া নিজে কৰিছা, অ'।
খালো ঘৰুৱা ঘৰৰ, ঘৰুৱা মাকও আমি ব্যৱহাৰ কৰি আৰু লগতে বজাৰতো আমি বিক্ৰী কৰিম নহয় জানো।
অ', শুনাচোন মই এটা কথা কওঁ, তুমি যে নিজে এইটো পদক্ষেপ লৈছা কিন্তু বহুত ভাল কথা কাৰণে তোমাক দেখি আঠ দহজনেও শিকিব, কাৰণ তো আমি ৰাসায়নিক দ্ৰব্য মাত তিত মিহলোৱাতকৈ আমি যদি নিজে পচন সাৰ বনাওঁ। তেতিয়াতো আমাৰ কোনো প্ৰব্লেম নহয় বা মানে সমস্যাৰ সৃষ্টি নহয়। আৰু দ্বিতীয় কথা শুনা, মই আৰু কথা কওঁ আজিকালি যে মানে আজিকালি যে মানে কাঠফুলাটো যে মানে মানে, মানে উৎপাদনৰ কাৰণে খেতি কৰে। কিন্তু আচলতে এই কাঠফুলাটো আমি কেনেধৰণে ব্যৱহাৰ কৰো সেইটো সকলোৱে জানে, নহয় জানো? এ মানে কাঠফুলাটো, মানে অ' কাঠফুলা সেইবুলি মানে ধৰা যডে মডে আমি যিকোনো কাঠফুলা খাব নোৱাৰো নহয় জানো, অ'।
হয় হয়, সকলো আজিকালি বহুত কঠ হয় হয় হয় হয়, মই যোৱা বছৰ কৰিছিলো, কথাটো হৈছে নাই মানে বহুত কষ্টছষ্ট কৰি মানে বাইদেউ, হয়।
অ', কয় যোৱা, কাঠফুলা খেতিতটো আমি মানে এনেধৰণে কৰিছো তোমালোকেটো জানাই কাম কৰিছা যেতিয়া বুজি পাইছা কাঠফুলা খেতিটোৰ বিষয়ে নহয় জানো, এতিয়া আমাৰ মানে ডেইলি আমি কাঠফুলাত তিনি কেজি চাৰি কেজি কে ছিঙিব পাৰো, আৰু বজাৰত এতিয়া আমি সে তিনি চাৰি কেজি বি কি কৰা লগে আমাৰ মানে হেৰিও থাকে, মানে গ্ৰাহক থাকেই। উম মানে, কৈ যোৱা।
হয় বাইদেউ, এইবাৰ তিয়হ খেতি কৰিছে নে, তিয়হৰ পুলি ৰুইছে নে নাই, মই কিন্তু এবাৰ কৰিছো দেই।
অ', মই নাই মই কৰা নাই, কাৰণটো মই মোৰ সময় নহ'ল।
বুজিছে বাইদেউ, আহিব আপোনাকো দেখুৱ তিয়হ দৰা কেনেকে কৰি চো তিয়হৰ খেতিখিনি আৰু লগতে আহিব, চাবলৈ আহিব বাইদেউ।
কৈ যোৱা, কৈ যোৱা, কৈ যোৱা।
বাঙি খেতি কৰিছিলো, এটা দুটাকে খাই আছে নাই বাৰু বাইদেউ।
এতিয়া মানে বজাৰ মূল্যটো তিঁয়হৰ মানে বিশ টকা মান চলি আছে নেকি?
আৰু ব-বজাৰৰ বস্তুটো মানে কি হয়, দামটো বেছি হয় তাৰ বজাৰ ব-বজাৰ খাদ্যম বজাৰ
কৈ যোৱা, কৈ যোৱা, শুনি আছো, কৈ যোৱা, ভাল কথা, কথা খেতি কৰা মানে আমি নিজে স্বাৱলম্বী হোৱা। নহয় জানো, অ', এনেকুৱা খেত অ', ঘৰৰ পাচলি আমি শা খালে আমি টেষ্ট তাৰ মানে সোৱাদটোৱে বেলেগ হৈ যায়গৈ, অ' কৈ যোৱা, তাতোকৈ মানে কি জানা, এই এতিয়া আমি ধৰা, কোনোবা এটুকুৰা ঠাইলৈ গৈছো, নহয় জানো, সেই ঠাই টুকুৰাত গৈ আমি কি পালো, মানে কেতিয়াবা আমি তাৰ পৰা বহুত শিকিছো। আজি মই ধৰা কোনোবা এটুকুৰা ঠাইলৈ গ'লো, তাৰ পৰিবেশটো লগত তেওঁলোকে কি কত পদ্ধতিৰে কাহ খেতি কৰিছে মই হলে গলে মই চায়ে দিওঁ, তেওঁলোকে কি কি খেতি কৰিছে মানে মই এ এবাৰ মানে গৈছিলো হে, মই হেৰিলৈকে এ মানে এঠাইত ফুৰিবলৈ গৈছিলো, সেই ঠাইটুকুৰাত মানে এনেকুৱা মানে ফ্ৰেচবিনৰ খেতি কৰিছে। তোমাৰ জোপোহা ফেচবিন দেখি মোৰ ইমান ভাল লাগিছে, মই তেতিয়া তেওঁলোকক সুধিলো আপোনালোকে এই যে ফেচবিনৰ খেতি কৰিলে, কেনেকে কৰে, কৈছে তেতিয়া মোক গোটেই পদ্ধতিটো বুজাই দিছে, বাইদেউ কৈছে আমি এনেকে এনেকে এ ফেচবিনৰ খেতি কৰিছিলোঁ। আৰু আমি মানে উম আম অকমান বৈজ্ঞানিক পদ্ধতিতে কৰিছিলোঁ, ইয়াৰ এতিয়া আমাৰ প্ৰডাক্সন যথেষ্ট।
অ', হয়।
সেইটো কাৰণে মানে এতিয়া আপুনি হওক ক'লে যেতিয়া মই আপ আপোনালোকৰ ঘৰলৈ গৈ, কৈছে মই এডৰা খেতি কৰি দি থৈ আহিমগৈ বুলি কৈছে মোক। সেইটো কাৰণে মানে মই ভাবিছো অহা বছৰলৈ মানে মই তেওঁলোকক মাতি আনি ফেজবিনৰ খেতি কৰিম বুলি ভাবি আছো।
নিজেও জনা যায়, তাতকে আকৌ মাতি আনিলে মানে সিহ কৰি থকা মানুহক মাতি আনি
নহয় জানো, অ', কাৰণটো তেওঁলোকে মানে কি পদ্ধতিৰে কৰিছে আমি শিকি লম, শিকাৰ পিছতহে আমি পাৰিম নহয় জানো আমি নিজৰ মতে কৰিলে কি হয়তো আমাৰ বীজটোৱে ভাল নহ'বও পাৰে বা মাত তি খিনি উৰবৰতা আছেনে নাই তেওঁলোকে আমাক চাই দিব তাৰ পিছত আমি তেতিয়া মানে খেতি টো কৰিব কাৰনে আগবাঢ়িম আৰু সেইটো কাৰনে মানে মই ভাবিছো তেওঁলোকৰ পৰা প্ৰথমে মই মানে শিকি লওঁ। কাৰণতো শিকাৰ কোনো সময় নাথাকে, নহয় জানো বয়স নাথাকে সকলো সময়তে আমি শিকিব পাৰো, আ-আপোনাৰ ম-মৰা আগমুহুৰ্তলৈকে আমি যি মানে মৃত্যুৰ আগ মুহৰ্তলৈকে আমি শিকিব লাগে। সেইটো কাৰণে আমি সকলো কাম মানে উম, মই জানো বুলি কেতিয়াও ভাবিব নালাগে। আনৰ পৰা শিকি মানে বুজি ল'ব লাগে কিন্তু বুদ্ধিয়কসকলৰ সেই উম, মানে বুদ্ধিয়ক সকলে কি কৰে যে নিজে জনাতো একো আহ মানে আনৰ পৰা তেওঁৰ প্ৰকৃততে সেইটো শুদ্ধ হয় নে নহয় জানি লয়। ঠিক তেনেকে আমিও জানিব লাগিব। নহয় জানো? এতিয়া মানে ভাবিছো মই মানে ভাবিছোঁ যে মই তেওঁলোকক মাতি বুজি লম, বুজি লৈ সকলোখিনি কাম কৰিম কৰাৰ পিছতহে মই তেওঁলোক অলপ মানে খেতিটো আগবাঢ়িম আৰু, আৰু তাৰ লগতে মই অলপ মানে হেৰিও কৰিম বুলি ভাবিছো ভোল, জিকা খেত তিও কৰিম বুলি ভাবি আছোঁ আও! জিকা, ভোলৰ মানে উন্নত মানৰ বীজটো আনি লৈ খেতি খিনি কৰিম, তেতিয়া মানে অকমান দুপইচা পাম যিহেতু আমি কৃষিজীৱি যেতিয়া। আমি মানে আগবাঢ়ি যাব পাৰিম তেতিয়া, সেয়েহে মানে মই তেওঁলোকক কৈছো আপোনালোকে মানে সোনকালে আহিব অহা বছৰ সোনকালে আহি
বাইদেউ এবাৰ ধুন্দুলী এটা দুটাকৈ খাব পৰা হৈছে বাৰু। ধৰ, পটলটো আপোনাৰ বজাৰত চল্লিছ টকা ষাঠি টকা কেজি ন, মই ইয়াত ধৰ বিশ টকা
পটলততো শিপাৰ পৰাইতো কৰে চাগে নহয় জানো। মই দে মানে বেলেগৰ পৰা বুজিছো পটলটো শিপাৰ পৰা যে কৰে।
হয় হয়, বাইদেউ মই আগতে নাজানিছিলো এতিয়া জানিছো আৰু বাইদেউ।